হেল্ল' শুলিয়ে নেকি অক?
শুম এতিয়া।
অ বহুত জল্দি শুইছ চোন।
উম সোনকালে শো‌ও চোন।
হা-হা
সোনকালে শোচোন সদায় কৈছোঁ।
অঁ।
তই শুলি নাই?
মই এনেই ভাত পাত খাই।
অহ।
অ মই কালিৰ পৰা ফোনটো কৰি আছো ফোন চোন নালাগে আজি এতিয়া লাগিছে দেই। কিবা নেটৱৰ্কে প্ৰব্লেম আছিলে নে কিয়ে আছিলে।
কালি আহিছিলে চাগে ৰিচিভ কৰোতে কৰিব নোৱাৰিলোঁ ক।
অ মানে মোৰ নাযায় মানে আ। অ কিবা নেটৱৰ্ক দিচটাপ চাগে নেকি আজি কি এই নে দুইজনী মানক ফোন। কৰিলো নালাগেই।
অ। হয় কেতিয়াবা এনেকুৱা।
অ অ। বাকী আজি কিবা কৰিলি দিনত।
আ। পেইনা।
পঢ়িছিলি নেকি।
পঢ়াও নাই। টিউচন আহিছিলে অংক কৰিলোঁ ৰূপাই।
অ। অংক ক‌ইলি।
কোনে ফাচ কৰি শেষ কৰে কোনে কে নম্ব পায়। কম্পিটিশ্যন মানে পুৰা।
অ হ।
তাৰ পিছত ভাত চাত খোৱা হ'ল নাই।
উম হম খালোঁ, খালোঁ তই খালি।
উম কেতিয়াবা খালোঁ আমি।
তাৰপিছত কি কি পঢ়ালি আজি।
একো নহয় অংককেইটামান।
অ অ।
তাৰপিছত কালি যে চিঙৰা অনা নাই জানো গোটেইখিনি টেঙা হৈ থাকিলে নহয়।
এ নাখালি নেকি।
ক'ত খাব পায় ইমান টেঙা, বেয়া। আগতে বনাই থোৱা হবলা এইকেইটা।
অ এই আজিকালি দোকান বোৰ বহুত তেনেকুৱা হোটেল বোৰ যে।
এ, ভাল -ভাল ডাঙৰ- ডাঙৰ হোটেলবোৰ ভাল আক খাবলে।
উম, মানে কি হয় ভাল এনেকুৱা ঠেলা সেনেকুৱাবোৰতো ভাল দেই কিন্তু কিছুমান অ। মানে আৰু আজিকালি ইমানে গৰম হৈছে ন।
গৰমো আগৰে পুৰণা তেল সোপা কে দি থাকে যে।
উম উম। এই পুৰণাকে মানে আগৰ দিনাই দি দিলে নেকি।
উ নাই আগৰ খিনিও হ'ব পাৰে গম কৈ কৈ থৈ দিয়ে ন এতিয়াই।
অ অ তথাপিও তেনেকুৱা কৰিব নালাগে ন মানুহৰ হেই বেমাৰ আজাৰ বেছি। যি হয়নো তেনেকুৱাকে খাই থাকিলে।
খাইছে টেঙাখিনিয়ে হৈ হৈছে মইতো মুখতে নাই দিয়া। টেঙা বুলি কোৱা দেখি।
অ এ এনেকুৱা হেৰিবোৰ খালে বেমাৰ হ'ব দেই।
বেমাৰ মানে কি হ'ব পাত্ৰা নাই।
গেছ হ'ব।
অ এই নাই খোৱা নেখালোৱে ম‌ই।
উম, উম খাব নালাগে হেনেকুৱাবোৰ বস্তু যে।
উম।
এই হোটেল সেইবোৰতো বেয়া হৈছে আক। কিছুমান বিক্ৰী নহয় ন অ চব নহয় উ, উ।
এ আমাৰ সেই কলেজৰ ওচৰত আছিলে এখন তাৰপিছত এইফালে এখন আছে আমি হেৰি কৰিছিলো যে মাৰ্কেট ওচৰত ইমান ভাল খাবলৈ সেইকেইটা।
অ কিছুমানৰ ভাল কিছুমানত অ।
আমাৰ সেইখনত কালি বাৰ টকা লৈছিলে। আ দেই এ এতিয়া দাম বঢ়াই দিছিলে।
আজিকালি বস্তুবোৰ দাম হ'ল যে।
নহয়, এম এইটো বেলেগত দশ টকা লয় বাৰু।
উম উম মানে ভাল কাৰণে বাৰ টকা হৈছিলে আৰু।
অ এক এক টকাও কমাই নিদিয়ে ন সিহঁতে, কেতিয়াবা আমি লাগি লাগি খাওঁ আৰু।
অ অ। সেইটোৱে, বস্তুবোৰ অকমান ভাল তে চাই মেলি দিব লাগে ন দোকানবোৰ।
উম দিব লাগে আমি আনিও আনোতে চাই আহিব লাগে আচলতে নে
আনোতেনো কেনেকে গম পাবি হয় ভিতৰত থকা বস্তু পেকিং কৰি দিয়ে হয় নাই? সেইবোৰতে চব বস্তু চাবলে নিদিয়ে নহয় তেনেকে।
কি চবজি খালি আজি?
আজি মাংস আছিলে। দাইতিয়ে মাংস আনিলে গাহৰি। উম। তহঁতে?
আমি জিকা খালো আলুৰ লগত। দাইল
শাক -পাচলি
সেইখিনিয়ে আৰু নাই।
ভাত কেৰেলা আছে জানো তহঁতৰ বাৰীত?
এ পুতকাই লৈ পিছে পিছে তাই আহি বইল খাই আছে আকৌ। এটো এনেকে পায়ে তাৰপিছত।
আজি কেইটি পালে ক বিচাৰি ফুৰিছিলে চুন কালি অ ৰাতিপুৱা ছিঙি দিছিলোং মই দুটা।
বইল কে দি দিয়ে তাৰমানে তালে দাইলতে। তাৰপিছত আকৌ এতিয়া আছে নাই জানো
বইলবোৰ খাবলৈ বা গৰমতো
উম আমাৰ খাই আমনি লাগিলে বমাই কৈছে মই খাবই নেপালোং বোলে ভাতকেৰেলা কৈছে সেইকেইদিন তিতা পালে বুলে খাবলে।
অ।
মুখখন মানে তিতা- তিতা লাগিছে ন নিমনিয়া
অ অ, এই গৰমৰ পৰা নিমনিয়া কিবা- কিবি হয় দেই আজিকালি যে।
সেইকাৰণে যে খুব পানী খাব লাগে।
পানী কমেই হয়।
উম পানী খোৱাটো কম হয় ন। কমেও পাঁচ লিটাৰ অ অ অ। আহ কমেও পাঁচ লিটাৰ খাব লাগে দিনটোত।
এক লিটাৰমান হয় হে।
উম ন মুঠতে আমি দিনটো এতিয়া গৰম ন? ইমান বেয়া গৰম পৰিছে যে। পুৰা কম পাঁচ লিটাৰ খাবই লাগে জানে নে নাই? পাঁচ লিটাৰ নাখালেও খুব বেছি এইটো তিনি লিটাৰ, চাৰি লিটাৰ খাবই লাগে।
ইমান সৰু গাত পাঁচ লিটাৰ লাগিব ঐ দুই লিটাৰ মানে হৈ যাব কিজানি নাখাওঁৱে এক লিটাৰ মান খোৱা হয় নেকি।
উম।
তাৰপিছত।
কঠাল ভাল পাই এখেতে।
কঁঠাল খালো দেই আজি।
উমঁ।
অঁ। তই কা খালি?
মই- অলপ খাইছিলো সেইখিনি ৰ'দত দি দিলো তাৰপিছত আকৌ দুটা আছে- কাইলে দিব লাগিব।
কঠাল। বতৰৰ ফল।
সোকোৱাই থ'লে খাবলৈ বহুত মজা লাগে কল আৰু কঁঠাল।
অ অ
কল খিনি বেয়া হ'ব বুলি চবকে-
অঁ তহঁতৰ ঘৰৰ পৰা দিয়া সেই কলকেইটা আজি ৰহি গ'ল নহয়।
এ' ইমান দিন নাই খোৱা।
অঁহ।
সেই ইমান মিঠা সেইখিনি।
অঁহ মিঠা আছিল মানে নাই এতিয়া শেষ হ'ল, শেষ হ'ল।
অঁ ইমান মিঠা।
আৰু।
মানে দৰৱ নিদিয়া ন' ঘৰতে ধুনীয়াকে পকা।
উমঁ।
ঘৰ বাৰীতে।
কল খালো ঘৰতে কঠালতটো খাব পাম নাই নাজানো আমাৰ নিজৰ এজোপা এটা-। আধা কাটা যে সেই দখৰ ভাল নহয় মানে পকা নহয়।
হয়।
সেইখিনি গেলা ওলালে যে।
আহিবি কাইলৈ আম খাবলৈ আমাৰ ঘৰত।
বৰমাই কৈছিলে লৈ আনিব কবি ক' কৈছিলে।
অঁ লৈ যাবিহি মই আজি পাৰি থৈছো নহয়।
উমঁ দেচোন ক'তনো আনিবই সময় নাপাওঁ চোন ঘধূলি।
কাইলৈ আমি পথাৰলৈ যাম নেকি।
অঁ ৰুবি গে?
তা'কে মানুহ আহে নাই নাজানো ৰুব কাৰণে।
অ কিমানে হে ৰুৱা হ'ল?
বেছি নহয়। ইমান অ অ গ'ল গ'ল গ'ল। এটা পানী- আধা মানে কি আৰু এতিয়া পানী বতৰ অ দেখিছেই কেনেকুৱা ৰ'দ পৰিছে।
নহয় ৰ'দত ৰ'দ হ'লেও পাৰি জোক নোলালে হ'ল।
উম মানে ৰ'দটো কাৰণে নোৱাৰি আৰু মানে গোটেই দিনতটো থাকিব নোৱাৰে আকৌ
এ আমাৰ এইফালেনো ৰাতিপুৱা ছটা বজাত যায়তি এঘাৰটা দহটা বজালৈকে ৰোৱেহে
উম
বনখিনৰেই
আকৌ গছ গছনি নাই চাহ জেগাত ৰখো বুলি ক'লেও
তাত যে আলি এটা নাই
তাকেহে এনেকে চান্স পাওঁতে অকমান অকনমান খুৰিহঁতে ৰুই আছে। এতিয়া কাইলে কি হয় জানো।
যাবি উ। নগলে আহি পেলাদেই এই ফালে।
ওঁহ। তাকে পানী কিমান হৈছে এতিয়া সেইটো চাব লাগিব বেছি পানী হলে। কালি বৰষুণ দিছিলে ন। বহু সন্ধিয়া কাৰণে পানীও হব পাৰে যে। উম উম।
মোৰ চাৰ্জ দিব লাগে মোবাইলটো বেটী নাই হেৰি যে।
অহ ইমান বিজি মোবাইলত।
নহয় চা চাৰজ দি কি হৈছে চাৰ্জ দিও ন চুইচটো নিদিয়াকে কিন্ত। বাৰ দিলোগে।
অ অ।
এবাৰ বমাই দি দিলে আকৌ চাবা আকৌ দিলোয়ে আকৌ চাবা পাহৰিলে ন চুই দিবলে। লে।
পাহাৰ বেমাৰ লাগিছে নে অ।
সঁচাকে লাগিছে সপাই সেদিনাইে হেয়ে কৰৈচোন দুবাৰ দুবাৰ সুধি ছ সুধিছিলি তই আছে।
চিঠি খন।
তাকে হ'ব বাৰু অ অ। হ'ব।